হেল্ল' হয় নমস্কাৰ।
নমস্কাৰ।
আপুনি আহ কি কৰি আছে?
বৰ্তমান মই এনে, এনে বহি আছোঁ জিৰণি লৈ আছোঁ।
হয় তেতিয়াহ'লে আপুনি অ, অকমান সময়ত কথা পাতিব পাৰিবনে?
হয়, নিশ্চয় পাৰিম।
অ', মই আচলতে আপোনা লগত কথা পাতিবলৈ ফোন কৰিছিলো যে আমাৰ পৰম্পৰাৰ বিষয়ে। ধৰি লওক আমাৰ, যিবোৰ পৰম্পৰা বা আমাৰ সংস্কৃতি আছে। সেইবোৰৰ বিষয়ে আপোনাৰ লগত অকমান কথা পাতিম বুলি মই ফোন কৰিলো।
হয়।
অ' পাতিব পাৰিম নে?
হয়-হয়, নিশ্চয় পাতিব পাৰিব, ঠিক আছে।
হয়, ধৰক এতিয়া আমি পৰম্পৰা বুলি ক'বলৈ গ'লে, ধৰি লওক আমাৰ যিবোৰ সংস্কৃতি সংস্কৃতি আছে বা আমি আগৰ পৰা যিবিলাক আমি মানি চলি আহি আছো। সেইবোৰকে আমি পৰম্পৰা বুলি কওঁ।
হয়।
আহ, ঠিক তেনেকৈয়ে ধৰি লওক আমাৰ বিভিন্ন সংস্কৃতি আছে। আহ, তেনেকৈয়ে আমাৰ-আমাৰ যিবোৰ পূৰ্ব পুৰুষৰ পৰা চলি আহি আছে, যিবোৰ পৰম্পৰা আমি বিহুৰ পৰা আৰম্ভ কৰি, আমাৰ বিভিন্ন অনুষ্ঠানত আমি পালন কৰোঁ। আৰু পৰম্পৰা হৈছে এটা সমাজ বা জনগোষ্ঠীৰ আহ, পুৰুষানুক্ৰমে চলি অহা ৰীতি-নীতি, সংস্কৃতি, আচাৰ ব্যৱহাৰ এইবোৰৰ আহ, আৰু মূল্যবোধ হয়নে আৰু অসমৰ পৰম্পৰা বৰ চহকী, ইয়াত বিভিন্ন জনগোষ্ঠীয়ে নিজৰ-নিজৰ পৰম্পৰা আহ, আজিও সংৰক্ষণ কৰি ৰাখিছে। ধৰি লওক, ৰঙালী বিহু, ভোগালী বিহু আৰু কাতি বিহু অসমৰ উল্লেখযোগ্য পৰম্পৰা। এই উৎসৱবোৰত মানুহে আহ, মিলি-জুলি আনন্দ কৰে। আৰু উৎসৱৰ সময়ত পিঠা, লাৰু, দৈ, চিৰা, কোমল চাউল আদি পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা হয়। আহ আৰু ধৰি লওক কোমল চাউল বা আহ, আমাৰ দৈ, চিৰা এইবোৰ আমি দৈনন্দিন জীৱনত আহ, খাওঁ যদিও আমাৰ পৰম্পৰা গত ভাৱে আমি ভোগালী বিহু বা ৰঙালী বিহুৰ আমি বেছিকৈ এইবোৰ উৎসৱ অনুযায়ী আমি আনকো প্ৰস্তুত কৰো। ঠিক একেদৰে গামোচা, মেখেলা-চাদৰ, বিহু নৃত্য বিহু গীত আৰু ঢোল, পেঁপা অসমৰ পৰম্পৰাৰ এটা গুৰুত্বপূৰ্ণ অংশ। আজি আধুনিক জীৱন ধাৰাৰ বাবে কিছুমান মান পৰম পাহৰি যাবলৈও ধৰিছে। নহয় নে?
হয়-হয়, নিশ্চয়।
আমি নিজৰ ভাষা সংস্কৃতি যদি এইটো সাজ-পাৰ আৰু উৎসৱবোৰকো সংৰক্ষণ সকল ৰখা আহ, পৰম্পৰা জীয়াই থাকি থাকিলে সেই অস্তুতিও জীয়াই থাকিব। হয়নে? হয় ধৰি লওক আমাৰ পৰম্পৰা হিচাপে আমি ৰঙালী বিহুত আমি কি কৰো, ধৰি লওক আহ, চ'ত মাহৰ আমি লাষ্টৰ দিনা আমি গৰু গা ধুৱাও, আমাৰ গৰু গা ধোৱাৰ পিছত আমি এক তাৰিখৰ দিনা আমি নতুন কাপোৰ পৰিধান কৰো বা আমি, আমাৰ যিবোৰ আমাৰ পৰম্পৰাগত গামোচা, বিহুৱান বা আৰনাই আমাৰ যিহেতু অসমখন বহু লক অকল জনগোষ্ঠীৰ লগত ভৰপূৰ সেইবাবে আমি অকল এটা পৰম্পৰাৰ কথা উল্লেখ কৰিলে হয়তো ভুল হব পাৰে। আৰু ধৰি লওক আমাৰ অসমত আমাৰ অসমীয়া সমাজৰ লগতে বড়ো, মিচিং, গাৰো আ, ৰাভা বিভিন্ন ধৰণৰ আমাৰ জনগোষ্ঠী আছে। মই বাৰু বৰ্তমান অসমৰ অসমীয়া জনগোষ্ঠীৰ বিষয়ে ক'বলৈ ধৰিছো ধৰক অ' চত মাহৰ দিনা আ গৰু গা ধুৱাই এক তাৰিখ বিহু তাৰ পিছত বহাগ এক তাৰিখৰ দিনা নতুন কাপোৰ পৰিধান কৰিবলে আমাৰ যিবোৰ জ্যেষ্ঠ সকল আছে তেখেত সকলক আমি সন্মান জনাও বা লগতে আমি আশীৰ্বাদ লওঁ। আৰু সৰু সৰুবোৰক আমি আমাৰ অনুজ বোৰক আমি মৰম যাছোঁ। ঠিক আ তেনেকৈয়ে দুই তাৰিখৰ পৰা আমাৰ মুগাৰ মেখেলা চাদৰ যিটো পৰম্পৰাগত সাজ আমাৰ। সেইটো পৰিধান কৰো। গামখাৰু জোন বিৰি এইবোৰ পৰিধান কৰো তাৰ পিছত পিছত আমি আমাৰ মূৰত আ কপৌ ফুল গগনা এইবোৰ লৈ পেলাই আমি ঢোল পেঁপা লৈ পেলাই আমি বিহু নৃত্য কৰো। আৰু সাত বিহুলৈকে আমি বিহু নৃত্য কৰাৰ পিছত আমি আ আঠ বিহুৰ দিনা আমি একেলগে লগ হৈ পেলাই খানা খাওঁ বা বনভোজ বুলি খাওঁ। আৰু আচলতে বিহু আমাৰ যিটো পৰম্পৰাগত নৃত্য সেইটো আচলতে আমাৰ প্ৰকৃতিক লৈ পেলাই আছিল প্ৰকৃতিৰ আহ যিবোৰ নিয়ম সেইবোৰক লৈ পেলেহে আছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে এতিয়া বিহু আচলতে মঞ্চ বিহু হৈ যাবলৈ ধৰিছে এটা দিশত আচলতে ঠিকো হৈছে। যেনেকৈ আমাৰ দেশ বিদেশত থকা লোক সকলে এইবোৰ উপভোগ কৰিব পাৰিছে। বা যিবোৰ আমাৰ অসমৰ অসমীয়া সমাজৰ মানুহবোৰ যিবোৰ বাহিৰত থাকে। তেখেতসকলে এইবোৰৰ ভাগ লব পৰা নাই যদিও আমাৰ সামাজিক মাধ্যমৰ জৰিয়তে চাবলৈ পাৰিছে হয়নে?
হয়।
ঠিক তেনেদৰে আ ৰঙালী বিহু ভোগালী বিহু আহে ভোগালী বিহুতো আমাৰ উৰুকাৰ দিনা আমি আহ মেজি জ্বলাও। আৰু আমি গুড়া খুন্দো মানে আমাৰ বৰা চাউল এইবোৰৰ পৰা আমি গুড়া গুড়া খুন্দি পেলাই আমি আ এক তাৰিখৰ পৰা আমি পিঠা লাৰু তিলৰ লাৰু নাৰিকলৰ লাৰু এইবোৰ ভগাই পেলাই খাওঁ। তাৰ লগতে কাতি বিহুৰ দিনা আচলতে আমি আহ ভগৱানৰ ৰত আমি আমাৰ ধান বোৰ বা আমাৰ খেতি পথাৰ বোৰ যাতে ভাল শস্য দিয়ে। তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ লগতে আমি তুলসী গছ ৰোপন কৰো আমি আমাৰ চোতালত বা আমাৰ যিটো বাহিৰত গোসাই ঘৰ থাকে তাত আমি তুলসী ৰূপন কৰো আৰু সেইটো আমি অ' একেবাৰে এটা মাহ থাক শিকিবলৈ দিওঁ কাতি মাহটো তাৰ তুলসী গুৰিত আমি চাকি জ্বলাও। তাৰ যিটো আমাৰ পৰম পৰাগত ভাৱে চলাও আ বাত
নিশ্চয়।
আপুনি অকমান অন্য পাৰে যেনেকৈ আমাৰ অসমত যিহেতু বহুত
হয়, নিশ্চয়। আপুনি যেনেকৈ- আপুনিটো ক'লে বাৰু তে আমাৰ অসমত বহুত নানা ধৰণৰ জনগোষ্ঠী বা জাতি আমাৰ বসবাস কৰে। তো এনেকৈ অলপ পৰম্পৰাবিলাক অলপ - অলপ বেলেগ - বেলেগ থাকে, যদিও মানে প্ৰায় পৰম্পৰা আমাৰ বিভিন্ন চব জাতি বা জনগোষ্ঠীৰ প্ৰায় আমাৰ অসমীয়া সমাজৰ গোটেই প্ৰায়বিলাক কে মানে আমাৰ মিলাটো দেখা পাওঁ আমি, মানে মিলি যায় আৰু বহুতে। যেনেকৈ আমাৰ অ'- ৰঙালী বিহুদিনাখন যেনেকৈ আমি গৰু গা ধুৱাওঁ বা গৰুক পূজা কৰোঁ, তো সেইবিলাকো আমাৰ সমাজতো আছে। বিভিন্ন জনগোষ্ঠীৰ সমাজতো এইবিলাক পৰম্পৰাবিলাক আছে আৰু তাৰোপৰিও আমি যেনেকৈ মাঘ বিহুত আমি অ' বেলাঘৰ, যোনটো বেলাঘৰ যে আছে, নাৰাৰ ল গত- ধানৰ নাৰাৰ লগত বনাওঁ। হয়। হয়, মেজি। অ' মেজি বনাওঁ, তো মেজিবিলাক বনোৱা পৰম্পৰাও মানে বহুত জনগো ষ্ঠীবিলাকৰো আছে, যেনেকৈ বড়ো জনগোষ্ঠীৰো আছে। তেখেতসকলেও মাঘ বিহু উদযাপন কৰে। আৰু তো মানে যেনেকৈ উৰুকা দিনা তেখেতসকলেও মানে অ'- গোটেই গাঁৱৰ গোটেই মানুহ মিলাই বা ঘৰ পৰিয়ালৰ কোনোবা মিলাই কেনি চবে মিলি এটা আমাৰ তাতে ভোজ খোৱা যায় বা খানা খোৱা যায়। তো তাতে খানাত থাকে আপোনাৰ আমাৰ অ'- পৰম্পৰাগত খানা। যেনেকৈ থলুৱা খানা। সেইবিলাক থাকে। তাতে মানে বিভিন্ন ধৰণৰ আমাৰ মুল চৰাই বা মুৰ্গী বা হাঁহৰ লগত কোমোৰা, বা যিকোনো অ'- কুচিয়া এনেকা বা গাহৰি মাংস এইবিলাক খানা খোৱা দে খা যায়। আৰু পৰম্পৰাগত কেইটামান আমাৰ অ'- আমাৰ মদ খোৱা এনেকাও আছে। হয়, এইবিলাকক খোৱা যায়, যোনটো আমাৰ হয়, বড়ো সমাজৰবিলাকে বহুত ব্যৱহাৰ কৰে বা আমাৰ যোনবিলাক জনগোষ্ঠীবিলাক আছে অসমত বসবাস কৰে, তেখেতসকলেও মানে এইটো এইটো অলপ খোৱা যায় আৰু অলপ। তো এই যোনটো আমাৰ কয়, এইটো ধানৰ লগত পৰা বনোৱা বা চাউলৰ লগত বনোৱা যোনটো আমি অ'- মদ খোৱা যায়, এই মদ খোৱাটোও মানে মদটো আমাৰ জি আই টেগো পাইছে বাৰু। আমাৰ অ'- জোগ্ৰাফিকেল ইণ্ডিকেশ্যন বুলি কয়, ভাৰত চৰকাৰৰ দ্বাৰা। তো এইটো জি আই টেগ পাইছে। এইটো মানে বৰ বৰ চাউল- বৰা চাউলৰ পৰাও বনায় বা জোহা চাউলৰ পৰাও বনায় বা এনে নৰ্মেল যোনটো চাউল আছে, তা- তাৰ পৰাও বনায়। আৰু যেনে কৈয়ে ডিমাছাসকলৰো আছে এনেকে। যেনেকৈ তেখেতসকলে জৌ ডিমা বুলি কয়, যোনটো পৰম্পৰাগত যোনটো সেৱন কৰে, মদ সেৱন কৰে। অ' এই জৌ ডিমা আৰু বড়োবিলাকৰ বড়ো সম্প্ৰদায়ৰ যেনেকৈ জৌ বিদৈ। এই দুটাও মানে অ'- জি আই টেগ পোৱা হয়। তো এইবিলাক আৰু, এইবিলাকে পৰম্পৰা। এইবিলাকে অ'- পৰম্পৰাগত এইবিলাক অ'- সেৱন কৰা মদ বিলাক। তো তাৰপিছতে আহে আমাৰ যেনেকৈ অ'- অ'- আমাৰ- আমাৰ ৰাভাস কলৰ। ৰাভাসকলে এটা পূজা কৰে, যোনটো বাইখো পূজা বুলি কয়। অ' তেখেতসকলে এইটো পৰম্পৰাগত মানে ৰীতি - ৰীতি- ৰীতি - নীতি নিয়মেদি মানে পূজা কৰা হয়। তেখেতসকলে এইটো গ্ৰীষ্ম কালত পূজা কৰে, বাইখো পূজাটো। কাৰণ ইয়াৰ মূল উদ্দেশ্য হৈছে মানে গ্ৰীষ্মকালতো আমি ধানৰ খেতি কৰোঁ নহয় জানো। আৰু হয় ধানটোৱে আমাৰ মূল- খেতি হয়, মূল খেতি বুলি ক'লে অসমত ধানটোৱেই হয়। ত'- সেইকাৰণে তেখেতসকলে কি কৰে সেইটো বছৰত মানে- গ্ৰীষ্ম কালত বহুত বৰষুণ দিয়ে মানে বৰষুণতটো আহি মানে- আমাক ধানটো ভালকৈ কৰি দিয়ক বা আমাৰ ধানটো ভাল খেতি- কৰাৰ কাৰণে সহায় কৰক। সেইকাৰণে বৰষুণ দেৱতাৰ তাত তেখেতসকলে এই বাইথও পূজাতটো কৰা- আমি দেখা পাওঁ। ত' এইবিলাকে পৰম্পৰাগত চব আহ- সকলোৱে এনেকুৱা কৰে আমাৰ নানা অসমৰ নানা ধৰণৰ- জাতি জনগোষ্ঠী বা জনসাধাৰণে- বহুত পৰম্পৰাগত এইবিলাক খাজকা সাজপাৰ যোনবিলাক- আমাৰ আছে যেনেকৈ- অসমীয়া সমাজৰ পৰা গ'লে, আমাৰ অসমীয়া মানুহবিলাক আঁ- বিভিন্ন ধৰণৰ পোচাক পিন্ধে যেনেকে- দখনা বা আহ চাদৰ মেখেলা। বা গামোচা বা জাপি। এইবিলাকে বহুত নানা ধৰণৰ সাজপাৰ সাজ এলেকা আছে। ত' এইবিলাকে এইবিলাকে পৰম্পৰাগত আমাৰ সাজপাৰ বা আমাৰ খাদ্য। বা আমাৰ ৰীতি নীতি নিয়ম বা আমাৰ উৎসৱবিলাক আৰু। ত' ঠিক আছে তেতিয়াহলে আমাৰ সময়টো হৈ গৈছে।
হয় হয় আজিৰ। এই আলোচনাৰ পৰা বুজিব পাৰিলো যে পৰম্পৰা আমাৰ জীৱনৰ এক মূল্যবান সম্পদ হয়নে।
হয় হয় নিশ্চয় ধন্যবাদ থাকিল হয় ধন্যবাদ।